আহ মিছা নিছা।
অ শুনিছো কি কৰি আছা তুমি।
অ এনে আছিলো ৰবাব আছে ভাত পানী খালা তুমি।
পিছে।
ভাত পানী খালা
অ খালো খালো খালো অ খালো খালো খালো। পিছে মই ভাবিছোঁ আজি অলপ বান বানপানীৰ বিষয়ে আমি আলোচনা কৰো আমাৰো অসমতো বানপানীটো মূল সমস্যাৰ দৰে এনে কোৱা হ আৰু এজাক বৰষুণতে যোৰ গুৱাহাটীখনো বানপানীতে পৰিণত হৈ যায় আচলতে। আমাৰ অসমত বানপানীতয়ে মূল সমস্যা এতিয়াও কিছু কিছু জাগাত বানপানী চলি আছে তাৰ ফলত বহুত পৰিয়ালৰ বহুত অসুবিধা হৈছে নে কি কোৱা তুমি।
হয় হয় পাৰ আমি যিহেতু বানপানীৰ বহুতো সমস্যা দেখিয়ে থাকো আমি কেতিয়াবা এনেকৈ বানপানীৰ ওপৰত কথা পাতিব পাৰো কাৰণ চাবা যে। বানপানী আমাৰ বহুতো এ দেশৰ অহ ঘৰ বা ঘৰ বাৰীত। কৰি পেলাইছে একদম মানে এইবাৰতো চাবাই যে অসমৰ। পানীৰ একদম খবৰ বোৰ আমি দেখিয়ে থাকো যেনে বহুত বেয়া অৱস্থা প্ৰতি বছৰে মানে একে অৱস্থা। তাতে এ দেখি বহুত বেয়া লাগেত তো আমাৰো ত এ চাবা যে বৰষুণ আৰম্ভই হলে ধৰা অসমৰ বহু অঞ্চল পানীৰ তলত ডুব যায় বা বহু মানুহে ঘৰ বাৰী এৰি আশ্ৰয় খৰিবলৈ দীপৰো যাব ল যাব লগগীয়া হয় বা চাবা যে বানপানী যেন অসমৰ। জীৱনৰ এটা অংশ হৈ পৰিছে কিন্তু ইয়াৰ ফলত মানুহে যি কষ্ট পাইছে ন সেইটো ভাবিলে বহুত বেয়া লাগে একদম তুমি। কি বুলি ভাবা
হয় আচলতে কেনেকুৱা হয় বানপানী হলে ঘৰ এখন আচলতে মই কি ক'ম ধ্বংস হৈ যায় বুলি ক'ব। কব পাৰি আমাৰ ইয়াতো এবাৰ হৈছিল দুহেজাৰ চাৰি চনত বহুত ডাঙৰ কোম্পানী আচলতে সেইটো দুহেজাৰ। চাৰি চনৰ বানপানীতো তেতিয়া আমি নিজে ভুক্ত ভুগী হৈছিলো আচলতে আচলতে কেনেকুৱা এনেকুৱা নহয় যেন উঠি অহা ঘৰখনন যেন শেষ হৈ যায় তেনেকুৱা সকলো বস্তু ধ্বংস হৈ যায় আৰু যেন নতুনকৈ কৰিবলগীয়া হয় বহুতো অসুবিধা হয় আৰু চাবা কেনেকুৱা প্ৰতি বছৰে আহেই তাৰমানে বানপানীতো তেনেকুৱা হৰণ হৈছে তাৰৰত বহুত অসুবিধা হয় আৰু কেনেকুৱা তাৰ বানপানী আহিলে কেনেকুৱা শিবিৰত যাব লগা হয় শিবিৰত কিছু পৰিমানে ইমান স ইমানো সুবিধা নহয় তাৰ ফলত ল'ৰা ছোৱালী বিলাকৰ বহুতো বেমাৰ আজাৰ নানা ৰোগে দেখা দিয়ে আৰু চাবা চুন বানপানীৰ লেতেৰা বস্তু বিলাক আহে লেতেৰা তাৰ ফলত আমাৰ কেনেকুৱা হয় প্ৰদূষণ তাৰমানে ওচৰ কাষৰ হয় সকলোবোৰ তাৰমানে ইমান বেয়া হয় বা এই বাচ্ছাবিলাকৰে চাবাচোন মেলেৰিয়া হওক জ্বৰ নানা বেমাৰে দেখা দিয়ে নে কি কোৱা তুমি
অ হৈ গৈছে এইবোৰ আহ আমি এ দেখিবলৈ পাইছো বানপানীৰ ফলত বহুতৰ কোন এনেকুৱা বেমাৰ হোৱা দেখিছো। এ এক হিচাপেৰে মই ভাবো যে আমাৰ মানে আমাৰ চহৰৰ লোক। ল সকলৰ বাবেই হৈছে এই বানপানীটো যিহেতু সিহঁতে মানে বহুতো লেতেৰা জাবৰ জোথৰ বোৰ যতে ততে পেলাই দিয়ে বা প্লাষ্টিকৰ। ফো ধৰা সেইবোৰ পেলাই থৈ দিয় য'তে ত'তে তাৰ ফলত ড্ৰেইনবোৰত হেৰি হৈ গৈছে বা এনেক বান্ধপানী সৃষ্টি হয় হৈছে অধিক অ অধিক অতিমাত্ৰা মানে বৰষুণ দিয়াৰ ফলত বা গাঁৱৰ চাইডো আমি দেখিবলৈ পাইছো যে নদীবোৰ থকা থকাৰ কাৰণ কাৰণ নদী যেতিয়া বৰষুণ অতিমাত্ৰা দিয়ে এতিয়া নদীৰ বহুতো অ বহুত জমা হয় কে নাই তাৰিছত তাৰে কাষৰে ঘৰ বাসী তাৰে ঘৰৰ মানুহবোৰৰ ঘৰত সোমাই তাহাঁতৰ মানে গোটেই যিমান খিনি ঘৰ বাৰীৰ বস্তু গৈ বস্তু থাকে সেইবোৰ নষ্ট কৰি পেলাই ধৰা খোৱা বস্তুৰ পৰাই ধৰি সিহঁতৰ কাপোৰ কানিৰ পৰাই ধৰা বা যোনবোৰ শিকো থাকে সিহঁতৰ কিতাপ পত্ৰবোৰো বেয়া কৰিব পেলাই ডুব যায় সিহঁতৰ বা গৰু ছাগলী ধৰক আৰু আমিতো এইবোৰ দেখিবলৈ পাইছো যে গাঁৱৰ ছাইদে বহুত এনেকুৱা জীৱ জন্তু মানে পোহে যিহেতু মই দেখিবলৈছো বহুত মানে এ গৰু ছাগলী এনেকে গুচি যায় সিহঁতে বচাব চেষ্টা কৰে কিন্তু তাকো নোৱাৰে কাৰণ নিজৰো মানে হা নিজৰ জীৱনতটো এটা স এ কষ্টত বিয়াৰ দৰে হ'ব সিহঁতে এতিয়া বচাবও নোৱাৰে সেইবোৰ দেখি বেয়া লাগে যেতিয়া এটা পান বানপানীৰ কাৰণে যেতিয়া মানুহৰ জীৱন বা জীৱ জন্তুৰ জীৱন নষ্ট হৈ যায় গোটেই জীৱনতোয়ে স উ্তম হৈ পৰে খুত দুখ লাগে এইবোৰ দেখি
হয় হয় তি একদম ঠিক কথা কৈছা যে আৰু চাবাচোন বানপানী হলে আচলতে ঘৰৰ সকলোৰে পৰা ওচৰ চুব সকলোৰে সুবিধা হয় কিন্তু তাৰে মাজত দেখা পোৱা যায় সৰু ল'ৰা ছোৱালী বৃদ্ধা বিলাকৰো যেন বহুতো অসুবিধা হয় আৰু স্কুল কলেজতো বন্ধ হয়য়ে স্কুল কলেজৰ কথাটো বাৰু আ হ নকৰে বিশুদ্ধ খোৱাপানীৰ সমস্যা যেনেকে নানান ৰোগৰ ডায়বেটিছ জ্বৰ ছালৰ ৰোগ এইবোৰ যেন বহুতো বেমাৰ হয় তাৰ ফলত কিন্তু কেনেকুৱা হয় যেন ডাক্তৰকো যেন আহিব নোৱাৰে ৰাস্তা ঘাট বন্ধ বা মথাউৰি ছিঙি গৈছে আহিব নোৱাৰে তাৰ ফলত কিন্তু বহুতো মৃত্যু মুুখতো পৰা শুনিছো নে কি কোৱা
হয় হয় ময়ো বহুত এনেকুৱা শুনিছো মানুহ বোৰে এনেকুৱা আহ যোৱা কৰিব নোৱাৰে বা যোনবোৰ কাম কৰা মানুহ সিহঁতে কামলৈ অহা যোৱা কৰিব নোৱাৰে শিশু বোৰে পঢ়িবলৈ অহা যোৱা কৰিব মই নোৱাৰি তাতে
হয়
এইবোৰ দেখি বহুত দুখ লাগে আৰু চাবা যে চৰকাৰেও বহুতো এনেকুৱা সহায় কৰিব পাৰে বা এনেকুৱা অ হেৰি কৰিব পাৰে চৰকাৰেও যে ধৰা প্ৰথমতে সিহঁতে চৰকাৰে বানবুত বান্ধসমূহ মজবুত কৰিব পাৰে বা দ্বিতীয় তে আগতীয়াকৈ হ স্থানীয় ব্যৱহাৰ উন্নত কৰিব পাৰে বা অভিযান এখন অভিযান চলাব পাৰে যে লেতেৰা বস্তু বোৰ য'তে ত'তে পেলাব নালাগে তাৰ ফলত বানপানীৰ সৃষ্টি হয় বা এইয়া শিশুসকলেও মানে বহুতৰ এনেকুৱা এয়া কিতাপে পত্ৰ তুমি দেখিবলৈ পাবা এই বা ৰচনাৰ হয় ৰচনাৰ জৰিয়তে আহে যে অসমৰ বানপানীৰ ৰচনা ৰচনা লিখা নে এইবোৰ আহিয়ে থাকে সেয়ে আমি বহুতো ভাবি চিন্তি জাবৰ জোঁথৰ যতে ত'তে পেলাবা নালাগে আৰু যিমান পাৰো আমি ঘৰতে গাঁত খান্দি জাবৰ জোতৰ পেলাবা লাগে
হয় হয় তুমি একদম ঠিক কথা কৈছা আৰু মই কি ভাবো জানা আন এটা আমাৰ ডাঙৰ সমস্যা হৈছে বন ধ্বংস আচলতে কেনেকুৱা হয় পাহাৰত গছ কাটি যেন মাটি খহি আহে সেও কিন্তু এটা সেও এটা কিন্তু বহুত আমি শুনি আছো বাৰু আমি গুৱাহাটীতে শুনিছো এনেকে পাহাৰ খহি আহি বহুতো পৰিয়ালৰ বহুতো আত্মীয় ধোকাইছে ঘৰ ভাঙি যায় তেনেকুৱা আচলতে এইবোৰ আচলতে কেনেকুৱা যেন এইবোৰ ৰোধ নহবই নেকি চাগে তেনেকুৱা বুলি ভাবি সৰুৰ পৰা এইবোৰ শুনি আহিছো তেনেকুৱা লাগে নে কি কোৱা তুমি
হয় হয় এইবোৰ মানে এয়া বনধ্বংস ফলত হৈছে তুমি যেনেকৈ কলা বহুতো আজিকালি মানুহবোৰে ঘৰ বান্ধিবলৈ মানে গছ গছনি বোৰ কাটি দিয়ে বা মা পাহাৰত গৈ ঘৰ বান্ধিব খোজে তাৰ ফলতো মাটিবোৰ খহে বান পানী সেৰি হয় তাতে জমা হয় বানপানীৰ সৃষ্টি এনেকুৱা মই দেখিছো বহুত বানপানীৰ সৃষ্টি সৃষ্টি হোৱা বানপানীটো মানে আমাৰ বহুত বহুত অতি সমস্যা জনক এটা পৰিকল্পনা হৈ পৰিছে যাবি যে আশা আৰু মই আশা কৰো যে ভৱিষ্যতে উন্নত পৰিকল্পনা আৰু প্ৰযুক্তিৰ সহায়ত অসমৰ বানপানীৰ সমস্যা টো কিছু হলেও অলপ হ'লেও মানে হ্ৰাস পাই দিয়ে তাকে মইএইটো বহুত মানে ভগৱানক আহ আশা কৰো আহ ভগৱানক কৃপা কৰো যাতে পিছলৈকে ভৱিষ্যত তলৈকে বানপানীৰ সমস্যাটো কমক যিহেতু কাৰণ অসমৰ উন্নত তৰ বহুত বাবে আমি এই সমস্যাৰ দীৰ্ঘ দীৰ্ঘদমি সমাধান বিচাৰি ওলোৱাতো বহুত প্ৰয়োজনীয় বুলি ভাবো তুমি ভাবানে
হয় হয় হয় ভাবো নিশ্চয় ভাবো আচলতে এইটো সঁবিচ্ছা আচলতে আমাৰ অসমৰ পৰা দূৰ হওঁক মই সেইটোৱে ভবোঁ আৰু চাবা ছোন বানপানীৰ ফলত কৃষকসকলৰ কিমান অসুবিধা কিমান ক্ষতি হয় আচলতে সুবিধা নহয় আচলতে ক্ষতি হয় শাক পাচলি ধান খেতি সকলো নষ্ট নষ্ট হৈ যায় তাৰ ফলত কেনেকুৱা হা নাই যেন বছৰটো বছৰটোৰ উপাৰ্জন সি নিজে নিমিষতে ধ্বংস হৈ যায় তাৰ ফলত ঋণ ল'ব লগা হয় কিন্তু চাবা সেই ঋণ লৈ মানে ঋণ তাৰে বছৰ বছৰ ধৰি ঋণ চলি থাকে তাৰ ফলত আমাৰ কেনেকুৱা হৈছে ঋণ আতাই যোৱা নাই এনেকুৱা কিন্তু মানুহে সেনেকুৱা নিজেই তাৰমানে কেনেকুৱা হয় নহয় ভাৱ চিন্তা ঠিক তেনেকও কিন্তু মানুহ মৃত্যু মুুখত পৰে যে চিন্তা কৰি কৰি নে কি কোৱা
হয় হয় এইটো হৈ গৈছে আৰু চাব যে এয়া বানপানীৰ সময়ত বহুতো আমি বহুত যদি আমি যিমান পাৰো আৰু দেখিছো মই আৰু যেতিয়া ৰাস্তাৰে মানে শিশু পুৰুষ সকলে যাব নোৱাৰে সেই এয়া জি চি পি গাড়ী হে কৰি তাত তাৰে জড়িত হ'লেও যায়
উ
বহুত দেখিছো আৰু বানপানীতো মানে আমাক বহুত কষ্টকৰ কৰিছে তুমি যেনেকুৱা কলা খেতিয়কসকলে মানে যোনবোৰ হৈছে লাগে গোটেইবোৰ নষ্ট ইমান দুখ লগা কথা যেতিয়া সিহঁতে ইমান কষ্ট কৰি এইবোৰ শস্যবোৰ কৰে তাৰপাছত এটা অলপ নিমিষতে দিয়া বৰষুণ বৰষুণ জাকৰ কাৰণে বানপানী হয় সিহঁতৰ শস্যবোৰ নষ্ট হৈ যায়। তেতিয়া মানে বহুত দুখ লাগে আৰু গছ গছনিবোৰ চাবা যে গছ গছনিবোৰ পানীৰ হেৰিতে মৰি যায়। বা সংৰক্ষন কৰাতো বহুত দূৰত আমাৰ হৈ পৰে গছ গছনিবোৰক এইবোৰ দেখি
হয় হয় হয় তুমি একদম ঠিক কথা কৈছে আৰু চাবাচোন আচলতে কেনেকুৱা হয় আজি ধৰি লোৱা আমি এখন কুকুৰাৰ ফাৰ্ম খুলি। বা ছাগলী ফাৰ্ম খুলিছো সেনেকুৱা আমি কিবাকে চলি আছো যেন বানপানী আহি সেইবোৰো ধ্বংস। কৰি পেলাই সেইবোৰ আচলতে কেনেকুৱা আমি আপোনজনক আমি কেনেকুৱা আমাৰ ভাই ভনী মা দেউতাক আমি পাৰ কৰা চাম নে হাঁহ কুকুৰা ছাগলী এইবিলাক অলপ চাম তেনেকুৱা ফলত কিন্তু ঘৰৰ পৰিয়ালতটো কেনেকুৱা অহা নহয় যে অন্ধকাৰ হৈ পৰে আৰু চাবাত তুমি আমি টিভিত পাই থাকো যেনেকুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা বানপানীৰ ফলত কিন্তু জীৱ জন্তুৰো বহুত অসুবিধা হয় তাৰ ফলত কেনেকুৱা হয় গড় বিলাকে ওখ ঠাই বিচাৰি ওলাই আহে হৰিণ হাত তাৰপাত কেনেকুৱা হয় ৰাস্তাৰে পাৰ হোৱা গাড়ীতো আক্ৰমণ কৰিব খোজে হাতীবোৰে আমি দেখাই পাওঁ টিভিত যেনে গাড়ী হাতী খুন্দাই মানুহ মৰিলে তাৰপা ঘৰতো আহে বন্য হস্তিত তাণ্ডৱ দোই এনেকুৱে টিভিত টিভিত পায়ে থাকো আমি বাৰু যেন তেওঁলোক ওখ ঠাই বিচাৰি আহি যেন মানুহৰ ঘৰো ধ্বংস কৰে তেনেকুৱা আন ধৰণৰ আলতে বানৰ ফলত বহুতো নানা ধৰণৰ তাৰমানে বহুত খিনি অসুবিধা আৰু এ বান মানে যি অকল বানপানী হলে কেনেকুৱা হয় জীৱ জন্তু বিলাক ওলাই আহি বা নোহোৱা জেগাতো যেন অসুবিধাৰ সৃষ্টি হৈ পৰে নে কি কোৱা তুমি
হয় হয় এইটোতো হ ঠিকে ক'লা আৰু মই বহুত এনেকে স্কুল কলেজতো দেখিছো বানপানীৰ সময়ত অ সিহঁতেৰ বিষয়ে সেই বিষয়ে সিহঁতে পাঠদানটো দিব পাৰে। এইবোৰ দেখিছো আৰু মানে বানপানীৰ ফলত বহুতৰে বহুত ব ব বস্তু বোৰ নষ্ট য এনে যায় বোৰ দেখি দুখ লাগে। পাছে আজি তোমালোকৰ এই অসমৰ বানপানীৰ বিষয়ে জানিব বহুতো। কথা জানিব পালো।
হয় হয় তোমাৰ লগতো বহুত খিনি কথা পাতি ভাল লাগিল আৰু শেষত মই তোমাক এটা কথা কৌ ছাবা হা আচলতে শিবিৰ বোলতো কেনেকুৱা হয় বিশুদ্ধ পানী চিকিৎসা খাদ্যৰ ব্যৱস্থা আচলতে থাকিব লাগে। কেনেকুৱা হয় অকণমান খাদ্য দিয়ে তেনেকুৱা এখন ঘৰ নচলেতো আচলতে বহুত অসুবিধা হয় চিৰা। চাউল তেনেকুৱা কিবা অলপ দিয়ে আচলতে মই ভাবো যিখিনি খাব পাৰে অলপ যেন উকা অলপমান ধৰি লও অ আৰ এছ হওক তোন সৰু বাচ্ছাবিলাক হওক এ ভাল বস্তু অলপমান দিব লাগে এনেই যিকোনো বস্তু অকণমান দি আচলতে লাভ নাই মই তেনেকুৱা ভাবো পিছে তোমাৰ পৰা তোমাৰ পৰা আজি বহুত খিনি শিকিলো ভাল লাগিল তোমাৰ পৰা কি ক'ম আশা কৰো বান মুুক্ত হওক অসমখন বান মুুক্ত হওক সেইটোয়ে ভাবো নি ধন্যবাদ তোমাৰ লগত কথা পাতি বহুত খিনি ভাল লাগে পিছে ৰাখো আজি হ'ব দিয়া। উ